হেল্ল'।
আহ শুনিছানে
হেল্ল'
অঁ শুনিছা নে বোলো
অ', শুনিছোঁ।
কি কৰি আছা
এ, আছিলো দিয়া, হে কাম বন কৰিয়ে।
অ', অ', কাইলে মেলা নেকি? অ', মেলালে যাম দিয়া। কালি আমাৰ ইয়াতো মেলা আছিলে।
অহ।
তাৰপিছত তোমালোকৰ মালে ফোন কৰিলো আহিবলৈ মা আকৌ কিবা অ অসুবিধা হ'ল যে কাৰনে ন নাহো মানে নাহো বুলি ক'লে
অঁ বাহঁতৰ কলেজ আছিলে দেৰিয়ে হ'ল সেইকাৰণে
উম, তোমালোক আহিবা বুলি আমি হাঁহ আনি থলো। এতিয়া হাঁহক দানা দানা দি পেলাই বানি থৈছো অঁ অঁ আহিবা দেওবাৰে অ কাইলে মেলা চাই কয়
উম কাইলৈ মেলা মানে, আহ, তুমি নাহা আৰু।
কাইলৈ মানে যাবও পাৰো, যদি একো অসুবিধা নহয়।
অ', অ'।
উ অসুবিধা হলেতো পুতুককে যাব নোৱাৰিম ন
আহ, চাই ল'বা আৰু মোৰ, মানুহ মাতা গৈছে যে অলপ ঘৰ চৰ চাফা কৰি আছোঁ, কাইলৈও পতককৈ নহ'ব ন।
অ অ
কৰাও ভেজাল আছে। ভণ্টিৰ স্কুল আছে। আছে বাও কলেজ আছে মই অকলে কৰিব লাগিব।
অ', মই যোৱাটো হ'লে বাৰু তোমাক আগতীয়াকে ফোন কৰি কৈ দিম।
কি কৰি আছিলা?
এ আছো এনেই।
অম।
তুমি অ', খালো দিয়া তোমালোকে খালা জানো?
অ খালো
আহ আজ কি ওলালে?
আজিহে মাছ ধৰি থৈ দিছিলে কালিৰ কাৰণে মানে কাইলৈ সময় নাই যে আজিয়ে মাছ ধৰি সেয়া জীয় জীয়ণ দি থৈ দিছে। পাৰে এপাক খালো আৰু কাটি কৰি।
অ
বাকী ঘৰত ভাল
অ ভালে ভালে তোমালোকো ভালেই চাগে।
আহ ভালেই।
অ অ মেলো মেলা আছে। যে হ'ব ক'ত হ'বনো ছাগে।
মেলা সেয় আমাৰ ঘৰৰ পৰা অলপমান আগত এক কিলোমিটাৰমান আগত আৰু
অ অ অ ডাঙৰকে হয় হয় চাগে মেলা
বহুত ডাঙৰ নহয়। আমাৰ মেলাটো অলপমান সৰুৱে হয় আৰু এখন মেলা হ'ব। জেঠলৈ অ', সেইখন মেলাত ডাঙৰকে হয়
অ অ অ
উম
মেলা চাই কৰি আহিবা পঢ়িলে।
অহ।
উম
মেলা চাই কৰি
অ'।
উম।
নাই নেকি, তোমালোকৰ?
কলেজ নাই দিয়া আজি বন্ধ আছে।
অ', আজি শ্ৰমিক দিৱস আছে। সনহ ন'। উম!
আজি বন্ধ আজি মানে এইকেইদিন বন্ধ হয় আৰু অ', ভালেই। এইকেইদিন ম' বন্ধয়। মানে, এই কলেজত কিবা কিবি, ইলেকচনৰ কাৰণে, কিবা কিবি হৈ আছে।
অ'! অ'!
গ্লাছবোৰো ভালদৰে হোৱা নাই। এইকেইদিন বন্ধই দিছে।
অঁ! তোমালোকৰ মেলাত, পিছে কি কি ওলাই বাৰু? মই যোৱা নাই যে, সেইকাৰণে সুধিছো।
মেলাত কি আৰু সৰু বেছিকেনো সেই, সৰু ল'ৰা ছোৱালী বস্তুৱে ওলায়। গাড়ী কিবা কিবি, তাৰপিছত তাই মিঠাই আজিকালি বহুত কিবা কিবি ওলায়। কাপোৰো ওলায়, চেণ্ডেলো ওলায়।
অ' হ কাপু কান নি লাই ন' উম। ভালো লাগে গৈ।
অহ। এ আমাৰ কেইবা বছৰো হ'ল মানুহ চানুহ মাতাই হোৱা নাছিলে কিবা কিবি ভেজালত এইবাৰ বোলো হেৰি মাত তো আৰু লগৰ
উম, অ', চট মেলাব দ
উম!
নাই ভাল লাগে বছৰত এবাৰে হয় যেতিয়া। তোমালোক ছাগে গু গোসাই উলিয়াবা মেলাত।
আহ গোঁসাই উলিয়াই।
অ' অ' অ'!
উম!
আমাৰ মেলাতো গোঁসাই উলিয়াইছে বাৰু এবাৰ তিনি ভাগৰ পৰা উলিয়াইছে গোঁসাই। মই বাৰু কালি নগলো। কিন্তু, মানে আমাৰ সেই ভাইটিজন গৈছিলে যে। আহি পেলাই কৈছে, হাত সটামান বজালৈকে মানে মানুহে ইমানেই ভিৰ ঠেলা হেচা
উম, তোমালোকৰ ডাঙৰকে হয় আৰু মেলা।
অ' আমাৰ অকল ডাঙৰকে হয়।
মোৰ কিন্তু, এইবাৰ তোমালোকৰ মেলা চাব যাব মন আছিলে। সেই অসুবিধাৰ কাৰণে যাব
অ মই সেইকাৰণে ৰাতিপুৱাই ফোন কৰিছিলো বোলো মেলালৈ আহা
উম, নহয় আমি, গধূলি যাব পাৰিলো হয়। কিন্তু, তেতিয়ালৈ মেলা নাথাকেই।
অ মেলা নাথাকে মানে হেৰি হল কালি আকৌ নটা বজালৈকে মেলা হৈ হৈছে
অ
আহিব, তোমালোকে ধুনীয়াকে পাৰিলা হয়, অ' সেইটো হয় বাৰু আকৌ, তোমাৰ উম, উম, অ' সেইটো হয়। আকৌ তোমাৰ দলি দলি পাতিছেগে তিনি জেগাত তিনিখন দলি দলি
আহ আমাৰ ইয়াতো কৰবাত ক'বাত পাতিছে
অ অ
কালি ড'নেশ্যন বিচাৰি আহিছে
অ'
উম!
উম, ভালো লাগে চাই। কিন্তু সেই লগ হ'লেহে মানে গৈ ভাল লাগে কলে ভাল নালাগে
অ' অ' এ লগ চগ হব লাগে আৰু
উম তোমালোকৰ এতিয়া ওচৰত লগৰ আছে ন ভাল দে
উম তাকে!
উম, বাকি আৰুএ তিয়া মেলাত কাইলৈ আলহীৰ কাৰণে অকল মাছেই নে আৰু কিবা ব্যৱস্থা
মাছ মাছ মাংস কণী চবে বনোৱা যাব
অ কলৈ দিনটোো ব্যস্ত
অ ব্যস্ত কাইলৈ সেই সময় নাই আৰু
উম এই মেগা দিনৰ হয় তেনে বা!
উ তোমালোকৰ তাত বতৰ ভালনেে
অ' আজি এতিয়া অকমান ফৰকাল কৰিছে। কিন্তু, মানে একেবাৰেও ৰ'দো দিয়া নাই। কালি দিনটো তেনেকে আছিলে
অ আমাৰো ৰ'দ নাই কিন্তু বতৰতো বেয়া বুলিবও নোৱাৰি একদম কাৰেণ্টটো ইমান আৰু সসুবিধা কৰি আছে টেংকিত পানী নাইকিয়া হৈ গ'ল এতিয়া মোৰ কাম অলপ আছে কৰিবগৈ লাগে।
অহ। আমাৰো একেই হৈছে। কাৰ ত কাৰণে বহুত দিগদাৰ হৈছে। এতিয়া তোমাৰ তাতে গেছৰো অভাৱ। গেছ তোমাৰ দুটা আমাৰ দুইটা চিলিণ্ডাৰখে এতিয়া ইণ্ডাকচনত বনাব লাগে। হৈছে কাৰেণ্টটো গ'লে একো বনাব নোৱাৰি। আকৌ জুই ধৰিব লগীয়া হয়।
চিলিণ্ডাৰ হেৰি শেষ হওঁ হওঁ হৈছে গেছ। তাৰপিছতে বুক কৰিলে পায় নে নাপায়।
উম, আজিকালি পাবলৈও নাই বুক কৰি ল'বলে পঞ্চলিশ দিনৰ মূৰত দিয়ে।
হম। পঞ্চল্লিশ দিনৰ মূৰত আকৌ কৰবাত কিনিব গ'লেও অভাৰ দামত কিনিব লাগে।
অ' অ' আমি এতিয়া মানে। গম লৈছিলো তোমাৰ এটা চিলিণ্ডাৰ দুহেজাৰ টকাকে। এ দুহেজাৰ টকা দি তুমিনো কেনেকে আনা?
আমাৰ সেয়া কি কৈছা জানো আমাৰ শেষ হও হও হৈ আছে বুলি কৈছে মায়ে।
অ' অ'।
তাৰপিছতে এনেই এটা চিলিণ্ডাৰ থাকেই। এতিয়া নাই এটা মানে ভৰ্তি চিলিণ্ডাৰ থাকেই আৰু।
উম, উম। উম এতিয়াহে এনেকুৱা কাৰণে মানে তোমাৰ চিলিন্ডাৰ ৰাখিব নোৱাৰা হৈছে।
উম।
বিচাৰিলেও পোৱা নাযায়।
অ অসুবিধা হৈছে চিলিণ্ডাৰ টিলিণ্ডাৰ নাইকিয়া হয় এইবিলাক।
হয় দিয়া এনেকুৱা তোমাৰ আলহী মানে আহিলেও অকমান দিগদাৰ হয় বস্তু বনাবলৈ কৰিবলৈ যদি মানে তোমাৰ খৰিৰ ব্যৱস্থা থাকে বাৰু তে এতিয়া ইমান কথা নাই।
অ ইণ্ডাকচনতটো ধৰি লোৱা যিহে এাত দেখিছাই নহয় কাৰেণ্টটো নাথাকেই বোলে বেয়া বতৰৰতো বেয়া অ বিজুলো েৰিকণী মাৰিছে কাৰেণ্টটো নাইকিয়া কৰিছে তেতিয়াও বেলেগ কথাই এনেই বতৰটো যদি এনেও বেয়া হৈ থাকে। ে ৰদতটো নিনিলেও কাৰেণ্টটো
ন' ন' সেইটো আমাৰ তোমাৰ পৰহি তোমাৰ দিনটো কাৰেণ্ট নাই, পানী নাই। তাৰপিছতে তোমাৰ খানা বনাব পৰা নাই কাৰণ মানোৰেণ্টটো নাছিলে ইণ্ডাকচনত আৰু ইণ্ডাকশচনত বনে টাইম লাগে মানে বস্তুটো এটা এটে বনাবলগীয়া হয়।
অ', আমাৰ সে দমকল আছে কিন্তু দমকলৰ পানীটো ভাল নহয় মানে।
উম, উম। আমাৰো সেই কালি আহি আকৌ দমকলো ঠিক কৰি থ গছিল উম
কাপোৰ চাপোৰ ধুব নোৱাৰি সি
ন উম ৰং হয় ৰ আইৰন পানীতটো ওলাই যায়
উম, এয়া ৰ'বা গৰমৰ দিন আহিছে হে
অ', অ', তেতিয়াহে দি তেতিয়া হ'ব
মানুহ কোপা গৰমৰ আজিকালি কিমান গৰম। পৰিছে গৰমত মানুহ বা
হয় নে তোমাৰ বৰষুণটো যদি দিছে যদিও মানে গৰম বহুত হৈছে।
গৰম তো অ
ৰাতি যদি বৰষুণিয়া দিনটো তোমাৰ পুৰা গৰম। অ', দিন বৰষুণটোহে তোমাৰ এই গপ গপনি টো ধৰে।
কল
দিকদাৰে হৈছে আৰু
উম তুমি এনে বেলেগত মেলা-চেলা চাইছানে কেতিয়াবা?
অ' মই চাইছো আমাৰ তাত তোমাৰ হেৰি হয় আকাশী গংগা কাৰ্বিংলঙৰ আপেগোৱা মেলা হয় তাত তোমাৰ পাঁচদিনীয়া মেলা হয় গা বহুত ডাঙৰকে হয় পাঁচদিনীয়া হয় উম তাত আমি চাওঁ বৰ ভাল লাগে মেলাখন
আকাশী গংগা মেলা কেতিয়া হয়নো
তোমাৰ ফেব্ৰুৱাৰী মাহত হয়
অ কিবা হেৰি ফেষ্টিভেলত কিবা হয় নেকি ন তেনেকুৱা উৎ
অ এই শিৱৰাত্ৰিৰ সময়ত হয় সেই বাৰ এতিয়া আৰম্ভণিৰ পৰা তোমাৰ মানেহে পাঁচ দিন হয় অ' শিৱ মন্দিৰ আছে সেইটো কাৰণে।
উম
পাঁচদিনীয়া হয়ে মানে আৰু
অ অ
বহুত ডাঙৰ এতিয়া বহু দূৰ দূৰৰ পৰা মানুহ আহে। দোকান বজাৰ বহুত। হয়
আহ
আকৌ বৰুৱা মেলা বৰুৱা মেলালৈও মই গৈছো বাৰু দুবাৰ তিনিবাৰ গৈছো
অ' মই গৈছো কিন্তু হে মই ৰাতিহে গৈছো মোৰ তাকে দিনত এবাৰ যাব মন আছে। দিয়া হ'ব দিয়া নহলে মোৰ সেয়া কাৰেণ্ট আহিলে পানী উঠাওগে অ অ হ'ব দিয়া